ছো, কি কৰি আছা?
অ এনেই আছো ৰাবা অ। তুমি?
ময়ো এনেই আছো ৰ'বা।
অ বাকী ভাত পানী খালা?
হয় খালো। তুমি খালানে?
খালো ৰবাহ মাত্ৰ খাই কিনে অকনমান জিৰাই আছো আৰু। বাকীত গ হয় গৰম বন্ধ বুলি তুমি কৰবালৈ আৰু ফুৰিবলৈ যোৱা নাই নেকি এনেই
ফুৰিবলৈ যোৱা নাই এতিয়ালৈকে যাম বুলি ভাবিছোঁ।
অ বা ম মইয়ো বাৰু ক'লৈ গ'লে মানে তুমি ধৰি লোৱা আমাৰ যিহেতু আমাৰ ওচৰে পাজৰে আমাৰ ৰাষ্ট- উদ্যান বোৰ আছে তালৈ তুমি আৰু যাব পাৰা আৰু বিশেষ কাজিৰঙা হওক ৰাষ্ট্ৰীয় উদ্যান হওক মানস ৰাষ্ট্ৰীয় উদ্যান এইবোৰত লৈ যাব পাৰ বা যায়ো তোমাৰ ভাল লাগিব ধৰি লোৱা লগতে তাত থকা জীৱ- জীৱ জন্তুবোৰো মি, তুমি দেখিবলৈ পাবা আৰু গতিকে মই আহ যোৱা বছৰৰ গ্ৰীষ্মকালৰ বন্ধতেই আৰু আহ গৈছিলো আৰু আহ কাজিৰঙালৈ তাত আৰু যাই ভাল লাগিল আৰু বা তাত থকা আমাৰ জীৱ জন্তু বোৰ দেখিলেও আৰু বিশেষকৈ ক'বলৈ গ'লে বা এক এতিয়া আমি কবলৈ গ'লে বিশেষকৈ আমাৰ ধৰি লোৱা আমাৰ বিভিন্ন ধৰণৰ আৰু অ জীৱ জন্তু বা চৰাই চিৰক- যিবোৰ আমাৰ মাজৰ পৰা আৰু নোহোৱা হৈ ধৰিছে, বিশেষকৈ কবলৈ গলে। ধৰি লোৱা আমাৰ এখিঙীয়া গড় হওক আমাৰ আহ বিভিন্ন চৰাইৰ প্ৰজাতি বা আমাৰ হলৌ বান্দৰ বা আমাৰ সোণালী বান্দৰ বা আমাৰ বিভিন্ন ধৰণৰ সাপৰ প্ৰজাতিবোৰ আমাৰ মাজৰ পৰা আৰু বিলুপ্ত হ'বলৈ ধৰিছে বা আৰু নাইকিয়া হবলৈ ধৰিছে, গতিকে আমি এইবোৰ সংৰক্ষন কৰাটো আৰু অতিকৈ জৰুৰী আৰু আমাৰ আহিব লগা আমাৰ ভৱিষ্যতৰ কাৰণে আৰু গতিকে এতিয়া কবলে গ'লে মইয়ে আৰু নিজে কিছুমান অ ফটোতহে দেখি কিছৰো আৰু আম মই কিছুমান প্ৰজাতি ধৰি লোৱা চৰাইৰ বা জীৱ-জন্ত ত দেখাই নাপালো আৰু গতিকে ফটোদে সেইবোৰ দেখিছো, গতিকে সেইটো আমাৰ বাবে আৰু বেয়া লগা এক ঘটনা আৰু যে আমাৰ মাজৰ পৰা যে এইবোৰ নোহোৱা হৈ গৈছে, বা ইয়াৰ পৰা যে আমাৰ কেনেকুৱা ধৰণৰ অসুবিধা আৰু হব পাৰে। তাৰ প্ৰতিও আমি সকলোৱে আৰু সচেতন হোৱাতো আৰু গুৰুত জৰুৰী আৰু। গতিকে এশেঙীয়া গড় নোহোৱা হৈ গৈছে, আমাৰ মাজৰ পৰা। গতিকে আমাৰ এ এশেঙীয়াা গড়টোৱে হৈছে আমাৰ জাত জা জাতিৰ চিন, খুব বিশেষ কৈ কবলৈ গ'লে, গতিকে এশিঙিয়া গড়ে আমাক অসমক চিনাকি কৰিছে বা এশেঙীয়া গড় আমাৰ অ পৃথিৱীৰ ভিতৰত আমাৰ অসমতে আৰু পোৱা যায় বুলি আৰু সকলোৱে কয়, গতিকে সেই এশিঙীয়া গড় টোৱে যদি আমাৰ মাজৰ পৰা নোহোৱা হৈ যায়, তেতিয়া হলে আৰু কেনেকুৱা হব। গতিকে সেইবোৰ আমি আৰু কেতিয়াও নোহোৱা কৰিব নালাগে বা আমি হত্যা কৰিব নালাগে বা আমাৰ ধৰি লওক ওচৰৰ পাজৰৰ থকা আমাৰ ধৰি লোৱা কুকুৰ হওক, মেকুৰীৰ হওক আমি এইবোৰৰো ধ্বংস বা আমি হত্যা কৰিব নালাগে আৰু গতিকে তুমি কি কোৱা?
হয়, হয়, হয় তুমি ঠিকে কৈছা কথাখিনি, কাৰণ চাবা আমাৰ এতিয়া যাব চাবলৈ হ'লে বহুত বস্তু আছে যেনে কাজিৰঙা, চিৰাখানা বহুত বস্তু চাবলৈ আছে। ধৰি লোৱা তুমি তাতে বিভিন্ন ধৰণৰ জীৱ-জন্তু দেখা পোৱা যায়, যেনে তুমি কলাই যে অলৰেডি। তুমি ক'লাই, অসমৰ এটাই হৈছে আমাৰ গৌৰৱ গৌৰৱ আমাৰ এশিঙীয়া গড়। সেইটো আমি এতিয়া ধৰি লও দেখিবলৈ পোৱা নাযায়ে, এতিয়া প্ৰায় দেখিবলৈ পোৱা নাযায়েই। আৰু এটা অসমীয়াৰ আমাৰ আছে এটা তোমাৰ সোণালী বান্দৰ, সোণ সোণালী বান্দৰটো পোৱা নাযায়ে এতিয়া। কৰ'বাত সে দুই এটা পোৱা যায় তুমি সেইটোৱে, অসমৰ গৌৰৱ আমাৰ। কাৰণ সেইবোৰ জীৱ-জন্তুৰ কাৰণে আমি মানুহক ভালদৰে আছো ধৰি লওক তেওঁলোক আছে, তেওঁলোকক থাকিব দিব লাগে মাৰিব নালাগে আচল তে তুমি তাৰে ওপৰত কি কব বিচাৰা?
হয় হয় তাৰে ওপৰত ক'বলৈ গ'লে এতিয়া চোৱা আমি মানুহবোৰ বা আমাৰ ঘৰৰ পৰিয়ালতটো যেনেদৰে আৰু একেলগ হৈ আমি সকলোৱে মিলা প্ৰীতিৰে থাকো, ঠিক তেনেদৰে আৰু আমি জীৱ-জন্তু হওক বা আমি চৰাই চিৰিকটবোৰকো আমি তেওঁলোকৰ নিজা মতত থাকিব দিব লাগে। তেওঁলোকেতো আমাক একো অনিষ্ট কৰা নাই ন গতিকে, আমি তেওঁলোকক কিয় হত্যা কৰো বা আমাৰ বিভিন্ন মানুহে আৰু মুখৰ যিটো জুতি সেই জুতিৰ কাৰণ আৰু সেইবোৰ হত্যা হত্যা কৰি মানুহে খাই বা খোৱা আমি দেখিবলৈ পাওঁ, গতিকে আমি সেইবোৰ কেতিয়াও আৰু হত্যা কৰিব নালাগে, গতিকে তেওঁলোকৰো এটা জীয়াই থাকিবলৈ মন আছে বা তেওঁলোকৰ এটা আৰু প্ৰাণ আছে ন জীয়াই থাকিবলৈ, গতিকে আৰু তেওঁলোকক, তেওঁলোকৰ মতত থাকিব দিব লাগে, এতিয়া চোৱা যে আমাৰ ধৰি লোৱা ৰাস্ত তাত যেতিয়া আৰু এক ঘটনা বা এক্সিডেন্ট হয় বা ধৰি লোৱা আমাৰ কুকুৰ এটা আগেৰে গ'ল বা আমাৰ তেতিয়া ধৰি লোৱা বাইক চালক এজনে আমাৰ কুকুৰটো খুন্দিয়াই কুকুৰটোত অকনমান খোন হ'ল, লগতে আমাৰ যিটোৰ গাড়ী চালক আছিল তেওঁৰো অকনমান অ কৰবাত আৰু ক্ষতি হল আৰু তেতিয়া আমি সকলো। আৰু দেখিবলৈ পাম যে আমাৰ সেই মানুহজনক'হে আমি গুৰুত্ব দিওঁ বা আমি আহ আৰু চিকিৎ চিকিৎসালয়ত, লৈ যাবলৈ আমি আৰু আগ্ৰহ কৰো আৰু বা আমি। তেওগে আৰু যথেষ্ট আৰু গুৰুত্ব দিওঁ কিন্তু, আমাৰ আগত যে আমাৰ কুকুৰটোক খুন্দিয়ালে বা সেই কুকুৰ, সিহতৰ যে কিবা আৰু অনিষ্ট হৈছে বা, কৰবাত কৰ'বাত যে আঘাত পাইছে সেইটো আমি কোনেও গুৰুত্ব নিদিও। আৰু যাৰ ফলত সেইটো যদি। বাচিব লগা হৈছিল তেওঁ সেই কুকুৰটো নাবচি তেওঁৰ মৃত্যু হে হয়। গতিকে আমি ইয়াৰ প্ৰতি আৰু সচেতন হব লাগে বা আমি সকলোৰে। সকলোকে আমি সমানে চাব লাগে আৰু আমি। জন্তু হওক ধৰি লোৱা আমি মানুহ হওক আমি সকলোৱে সমান। ৰ আৰু চকুৰে চাব লাগে বুলি আৰু মই ভাবো তুমি কি,
হয়। হয় তুমি ঠিকে কৈছা। কাৰণ চাবা আমি মানুহবিলাক যেনেকুৱা জীৱ জন্তুবিলাকো সেনেকুৱা। তেওঁলোকৰো এটা পৰিয়াল আছে আমাৰ মানুহ বিলাকৰ যেনেকুৱা পৰিয়াল আছে তেওঁলোকৰো এটা, পৰিয়াল আছে। তেওঁলোকক তেওঁলোকৰ জেগাত থাকিবলৈ দিব লাগে। আমি আমাৰ জেগাত আছোঁ। তেওঁলোক মানো ডিষ্টাৰ্ব কৰিব নালাগে কাৰণ তেওঁলোকো চাবা। তেওঁলোকো খাবও পাৰে, তেওঁলোকৰো মুখ ভৰিয়াল আছে চব আছে তেওঁলোকৰ খাবলৈ পাৰে। কাৰণ তেওঁলোককৃ আমি যদি ডিষ্টাৰ্ব কৰোঁ তেওঁলোকৰো বেয়া লাগিব। আমাৰ যেনেকে মানুহক ডিষ্টাৰ্ব কৰিলে আমাৰ বেয়া লাগে। সেনেকৈ তেওঁলোককো বেয়া লাগে তেওঁলোকৰ প্ৰতি।
হয় হয় একেবাৰে সঁচা কথাই কৈছা তুমি এইটো। এতিয়া চোৱা আহ আমি কবলৈ গ'লে আমাৰ যিটো আৰু সাপৰ প্ৰজাতি আছে। বিভিন্ন ধৰণৰ এই আমাৰ বিষাক্ত সাপৰ প্ৰজাতিবোৰ আমাৰ বৰ্তমান। নোহোৱা হ'বলৈ ধৰিছে আৰু আমাৰ মাজৰ, পৰা। গতিকে আমি সেইবোৰ আৰু নোহোৱা হোৱাৰ। ফলত আমি ভৱিষ্যতত আৰু বিভিন্ন আৰু ভয়াৱহৰ আমি পৰিস্থিতিত আৰু পৰিম বেয়া বেয়া পৰিস্থিতিত পৰিব লাগিব। এতিয়া চোৱা আমি সকলোৱে জানো যে আমাৰ সাপৰ যিটো বিষ সেই বিষ। বিষৰ দ্বাৰা আমাৰ বিভিন্ন ধৰণৰ আমাৰ ঔষধ আদি আৰু তৈয়াৰ কৰা হয়। গতিকে যদি সেই আমাৰ সাপ, প্ৰজাতি বোৰে নাথাকে। তেতিয়াহলে আমাৰ সেই ঔষধ বোৰ আমাৰ কেনেকৈ আৰু সেই ঔষধ বোৰ আৰু বনাব। গতিকে আমি এইবোৰ আমি সংৰক্ষনৰৰ প্ৰতি যাতে আমি সকলোৱে সচেতন হওঁ, বা আমি যাতে পোন, প্ৰথমে আমি নিজে সেইবোৰ হত্যা নকৰি বা আমি নিজে যদি সচেতন হওঁ। তেতিয়া ইয়াৰ, আমাৰ সেইবোৰৰো ভাল ভাল আমাৰ সংৰক্ষন হৈ থাকিব লগতে আমাৰ, সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত ক'বলৈ গ'লে আমি সেইবোৰ জ্ঞান দিয়াতো অতিকৈ জৰুৰী। লগতে মই ভাবো যে আমাৰ যিটোৰ বন্যপ্ৰাণী সংৰক্ষনৰৰ এক, আহ অধ্যায় বা এক আহ, পাঠ আমি কিতাপত সন্নিৱিষ্ট। কৰিব লাগে বুলি আৰু মই ভাবো তেতিয়াহে আৰু আমাৰ সৰু ল'ৰা ছোৱালী বোৰে। ইয়াৰ প্ৰতি থকা যিটোৰ জ্ঞান লাগে বা যিটো জ্ঞান লাভ, কৰিব লাগে তেতিয়াই আৰু তেওঁলোকে সেই জ্ঞানটো লাভ কৰিব বুলি আৰু মই ভাবো।
হয় হয় হয়। হয় তুমিয় ঠিকেই কৰিছা কাৰণ আমি চাবা এতিয়া সৰু সৰু ল'ৰা ছোৱী ল'ৰা ছোৱালী, ল'ৰা ছোৱালীবিলাকে। তেওঁলোকে নাজানে ধৰি লওক বিভিন্ন ধৰণৰ জীৱ জন্তু চিনিও নাপায় বিভিন্ন ধৰণৰ সাপ, প্ৰজাতি চিনিও নাপায় তেওঁলোকক আমি ক'ব লাগিব যে। এতিয়া আমি ডাঙৰ হিচাপে ক'ব লাগিব ধৰি লোৱা এইটো অমোক সেইটো সৰু সেনেকুৱা ক'ব লাগিব তেওঁলোক তেওঁলোকে তেতিয়াহে চিনি পাব বস্তুবলাক। তেওঁলোকে তেতিয়াহে একো নকৰে তেওঁলোকে ধৰি লোৱা তেওঁলোকে ভাবিব এতিয়া ধৰি লোৱা আমিও মানুহ তেওঁলোকৰ জীৱ জন্তু এনেকুৱা তেওঁলোকও মানুহ আমি তেওঁলোকক যদি ভালদৰে ৰাখো সযতনে ৰাখো তেওঁলোকক আমাকো আমাকো আকো ক্ষতি নকৰে তেওঁলোকে আমি যদি তেওঁলোকক বেয়াকে কৌ বেয়াকে বস্তু যদি ধৰি লোৱা মাৰি পেলাও কিবা কৰি পেলাও তেওঁলোকৰ বেয়া হ সেনেকুৱাতে তেওঁলোকৰো দুখ লাগে না মনত
হয় হয় এতিয়া কবলৈ গ'লে আমি সেইবোৰ আমি কোনেও কৰিব নালাগে বিশেষ কৈ কবলৈ গ'লে গতিকে আমি পোন প্ৰথমে আমি সচেতন হ'লে হে আমি আনক ক'ব পাৰিম বা আনক সেই নক কৰিবলৈ আৰু বাধা দিব পাৰিম গতিকে আমি যদি সেই বোৰ নিজেই নকৰো লগত যদি আমি চৰ চৰকাৰকো ইয়াৰ প্ৰতি যাতে আহ্বান জনাও বা বিশেষকৈ ক'বলৈ গ'লে আমি চৰকাৰকো আমি ধন্যবাদ দিব লাগিব যে এই কাৰণে ধন্যবাদ দিব লাগিব যে আমাৰ বিভিন্ন আমাৰ ধৰি লোৱা অভয়াৰণ্য বা অৰণ্য যি স্থাপন কৰি আমাৰ বন্যপ্ৰাণীৰ যিটো সংৰক্ষণ সেই সংৰক্ষণটো আমাৰ অটুত ৰাখিছে আৰু বৰ্তমান সময়ত কবলৈ গলে গতিকে আমাৰ ত আৰু আগতে আমাৰ চলি আহিছিল যে আমাৰ যিটো চৰাং চোৱা বেপাৰী সকলোৱে আমাৰ বিভিন্ন মানুহে আমাৰ বন্য অৰণ্য, অভয়াৰণ্য আদিত আদিত সোমাই আমাৰ ধৰি লোৱা গড়ৰ খৰ্গ লগতে আমাৰ যিটো হাতীৰ দাঁত সেই হাতীৰ দাঁত বা গড়ৰ খৰ্গ আদি সঁজুলিবোৰ আমাৰ জন্তুবোৰক হত্যা কৰি সেইবোৰ সজুলি আমাৰ আহ লৈ আহিছিল আৰু সেইবোৰ লৈ আহিয়ে আমাৰ বাহিৰৰ বজাৰত এইবোৰ অত্যাধিক দামত আৰু বেছি দিছিল এতিয়া কবলৈ গ'লে সেই সজুলি কুলৰ আমাৰ বাহিৰৰ বজাৰত আৰু অত্যাধিক দাম আৰু সেইবোৰৰ গতিকে তেওঁলোকে সেইবোৰ জন্তু বোৰ হত্যা কৰি সেই সঁজুলিবোৰ লৈ আহে আৰু লয় আহি সেইবোৰ আমি আমাৰ বাহিৰৰ বজাৰ বজাৰত আৰু বেছিবলৈ দেখা পাইছো গতিকে সেইবোৰ আগতে যেনেকুৱা হৈছিল কিন্তু বৰ্তমান সময়ত আমি ক'বলৈ গ'লে সেইবোৰ এতিয়া সেই আগৰ দৰে হৈ থকা নাই আৰু বিশেষকৈ কবলৈ গ'লে এতিয়া আৰু বহু মানুহে এইবোৰ কৰিবলৈ আৰু ভয়েই কৰে আৰু গতিকে চৰকাৰৰ ইয়াৰ প্ৰতি আৰু সচেতন হৈছে বুলি আৰু মই ভাবো গতিকে তুমি কি ভাবা
হয় তুমি ঠিকেই কৈছা তুমি ঠিকেই কৈছা কাৰণ চাবা আগতে আছিল বেলেগ বেলেগ দূৰৰ মানুহ বিলাকে বস্তু বিলাক আনি বজাৰত বেচিছিল বিভিন্ন ধৰণৰ বস্তু টো জীৱ জন্তু আনি বেছি সেইবিলাক বস্তু যাতে এতিয়া বিক্ৰী কৰিব নালাগে চৰকাৰে যাতে সেই কৰিছে সাৱধান কৰি দিছে তাৰ কাৰণে বহুত ভাল প্ৰচতে সেই লৈছে মানে ভাল প্ৰস্তুত লৈছে তাৰে কাৰণে ভাল লাগিছে চৰকাৰকো আহ্বান জনাব বিচাৰো
হয় গতিকে সেইয়াই আৰু যাতে আমি সকলোৱে আৰু ইয়াৰ প্ৰতি যাতে আৰু সকলোৱে আৰু সচেতন হওঁ লগতে আমি যাতে চৰ চৰকাৰকো ইয়াৰ প্ৰতি যাতে বিভিন্ন আঁচনিৰ জৰিয়তে যাতে এইবোৰ সংৰক্ষণ কৰি ৰাখিব পাৰে সেয়াই আৰু বা গুৰুত্ব দিয়ে যাতে গতিকে কথা পাতি ভাল লাগিল তোমাৰ লগত বা ইয়াৰ প্ৰতি বহুতো তোমাৰ পৰা কথা জানিব পাৰিলো
হয় দিয়া ধন্যবাদ।
হয় গতিকে ঠিক আছে বাৰু কেতিয়াবা আকৌ কথা পাতিম দিয়া।
হয় দিয়া দিয়া ধন্যবাদ।